হেল্ল' এ ভাত বনাই আছো বনাব লৈছে।
অ' এই মুন মুনু মুনুৱে মোলে ফোন কৰিছিলে।
তইপাতিলি নেকি?
দহ মিনিটমান পাৰ হ'ল পাৰি যে একচেপ্টটো নেদেখালে কিয় একচেপ কৰিবলৈ নাহিলে যে একো নাহিলে মানে ফোন কৰাটো। কোন আহিছে।
ফোনটো তাইহে কৰিছে।
অ' টাই কৰিলেতো মোৰ ইয়াত দেখাব।
তাই তাই কৰিলে একচেপ্টটো তাই কৰিব, তই কৰিব নালাগে, জমা কৰকহে তই ফোনবিলাক জমা কৰিব লাগে ফোন কৰে সিহে কৰিব লাগে।
টো মোলে ফোন কৰিছে, মোৰ ইয়াতো দেখাব লাগিব।
দেখাব অলপ পাছত অলপ পাছত দেখাব অ' তোৰ হেইটো এইটো মানে এইটো যে তোৰ ত কেইটা হৈ আছে।
মই এতিয়া আৰু তোৰ এটা কৰিল আৰু এটা কৰিলেহে মোৰ একাউন্টটো দিবলৈ আহিব।
অ' সেইটোয়ে কৈছ তই তই কৰিলেহে মানে বেলেগে কৰিলে তোৰ তাত কমি নাযায়।
অ', এতিয়া মানে ম-মই এতিয়া এইটো-হেৰিটো দিয়াৰ পিছতহে মানে বেলেগ কৰাটো ইয়াত আহিব।
এ সেইটো কথা কোৱা নাই অ'। তোৰ যেনিবা দছটা থাকে নহয় দছটাত তইএ ফোন কৰিব লাগিব। তোলে বেলেগে কৰিলে নহ'ব।
অ', অ'। অহ, গম পাইছো এইকেইটা- এই-এই-এইকেইটা মই কৰি শেষ হোৱাৰ পিছত এতিয়া বেলেগে কৰাটো ইয়াত হেৰি হ'ব চাগে, মানে-কাম-মানে লাভ হ'ব।
অই, এতিয়াও লাভ হৈ আছে, এতিয়াও লাভ হৈ আছে, তই বুজি পোৱা নাই। তই কোৱা বেলেগে কোৱা তাত কোৱা কথা নাই, লাভটো এতিয়াও হৈ আছে।
মানে, কি দেখুৱা নাই তোৰ? এই ৰিজেক হ'ল নে, একছেপ হ'ল! হা?
একোৱে দেখোৱা নাই, একচেপ ৰিজেক্ট মানে একো অহাই নাই লিষ্টত।
আহিব সেটো, অলপ পাছত আহিব, লগে লগে নাহে নহয়।
সিহঁতে-সিহঁতে সেটো তো ভেৰিফাই কৰিব লাগিব, শুনিব লাগিব, তাৰপিছতহে আহিব।
আহ।
কি কৰি আছ? ভাত খালি নাই?
খালোঁ খালোঁ, ভাত খালোঁ। সে খালো ভাত পানী, এ ভাত খালো ডালি বডি আলু ভাজি
আহ।
এফালে এজনীয়ে মেগী খায়, এজনীয়ে চিঞৰ বাখৰ কৰি আছে।
মেগী কোনে খায়?
এ মেগী খাই, এই দোকান অ পা মেগী আনিলেগে, এ এতিয়া মেগী খায়।
অ'। কোনে? ডাঙ-ডাঙৰজনী নে সওজনী?
সওজনীয়ে, এজনীয়ে ৰাতিপুৱা ভাতেই নাখালে। এ- এ- এ
এই বা-বাহিৰৰ পৰা আও চিঞৰি বাখই থাকিলে ন'হব।
কে সেও বা সঁচাই হ'ব দে অ' মোৰ পিছত ফোন, বাদ দে আও এতিয়া।
বৰষুণ দিছে নেকি?
এ নাই দিয়া বৰষুণ, বতৰটো এই ভাল হৈছে, এই হেই হৈছে।
ছোৱালীহঁতে গা পা ধুলেন নাই?
ধুলে ধুলে। এ খাই ব'ই দোকানৰ পালেগে, দোকানৰ পৰা মেগী আনিলে। এতিয়া মেগী খাওঁ মেগী খাওঁ চিঞঁৰ বাখৰ কৰি আ আছে এ, এই মা লগত গৈছিলে ভাত দিবলে'।
অ' সচাই ন'?
অ' আ? খোজকাঢ়ি খোজকাঢ়ি গ'ল যা দুইজনী।
অ'।
বতৰ কেনুকুৱা, বৰষুণ দি আছে নেকি?
বতৰ, বৰষুণ নাই দিয়া।
এই হব দে অ', চিঞৰ-বাখৰ হৈ আছে।
তহঁতৰ মা থা কিটা